শুনিছানে?
অ' শুনিছোঁ শুনিছোঁ।
উম, কোৱা। ক'ত আছা?
এ, ৰুমতে আছোঁ দেই।
অ' ৰুমত আছা ন'। ফ্ৰী আছা নেকি?
ফেনৰ তলত শুই আছোঁ।
আজি বহুত গৰমৰ দিন পৰিছে দেই।
আজিৰ দিনটো গৰম দে আজি বহুত গৰম।
কিমান দেৰিকে চাইছ ফেনত
হে?
কিমান তাপমানটো কিমান ডিগ্ৰী চেলচিয়াছ?
বুলো গৰমটো আ, চোৱা নাই বাৰু, এনে কিন্তু ফৰ্টি ফ'ৰ মান হৈ ছাগে। থাৰ্টি ছিক্স ওপ থাৰ্টি ছিক্সৰ ওপৰত
উম, থাৰ্টি ছিক্স থাৰ্টি
অ' দিনক দিনা উঠি উঠি গৈ আছে আৰু এই গৰমটো।
উম, তাকে।
মই প্ৰতি প্ৰভাত আগতে এ বুলে সেইফালে হলিডে মানে যেনেহ'লে গৈছিলোঁ দে। মানে তোৰ পাই যায়গে ন' নামটো। এ, অকমত ওলোৱা কমটো বেয়া, থাৰ্টি ছিক্সৰ মানে হয় থাৰ্টি এইট, থাৰ্টি ছিক্স।
থাৰ্টি এইট, থাৰ্তিত তেনেকে। গুৱাহাটীত অলপমান বেছি হয় নেকি।
অ' গুৱাহাটী এইফালে বেছি হয়। বাকি খোৱা বোৱা কৰিলা?
খোৱা ৱোৱা কৰিলোঁ দেই।
এই কিহেৰে খালা অ' মানে চব্জি কিহেদি।
আ আজি, আজি হেৰি খালোঁ উম, এই দালিটো খাই থকা হয়।
অ', অ'।
হেল্ল', এক এক মিনিট ৰ'বা হা।
অ' শুনিছা।
শুনিছোঁ শুনিছোঁ।
উম, অ' হেৰি দালি খালোঁ আৰু ঔটেঙাটো থাকে দেই ঔটেঙা গৰমত আমি আনি থওঁ। অ' ঔটেঙাটো খাওঁ। তাৰপিছত তেনেকৈ ভাজি এখন আছিলে আৰু ভেন্দি ভাজি, উম। তুমি কাক কেনেকৈ খালা।
মই সেই ঔটেঙা আৰু মাছ মাছৰ জোল খালোঁ মানে মই, গৰমৰ দিনত সেইবিলাকে
অ' আচ্ছা আচ্ছা।
আজি সেই অ' আজি মানে অলপ ডিচকাশ্যচন কৰোঁ বোলা।
অ' ডিচকাশ্যচন এটা কৰিব লাগে, আজি হেৰিৰ ওপৰত কৰোঁ নেকি। আমাৰ আমাৰ মহাপুৰুষকেইজন।
অ' এই মহাপুৰুষকেইজনৰ বিষয়ে তাৰমানে দেখাই আছে আজি। অলপ মানে তাৰ বিষয়ে।
উম, উম, উম।
শংকৰদেৱৰ প্ৰথমটো অ', অ'। শংকৰদেৱৰ বিষয়ে অলপ ক'ব নেকি মানে তাৰ বিষয়টো অলপ। এ, বহুত মানে ইম্পৰ্টেণ্ট মানে আমাৰ অসমৰ কাৰণে।
উম, হয়। চকলে
উম, তাৰ বিষয়ে তাৰ বহুত তাৰ ৰচিত বহুত কিবা কিবি আছে ন'।
আছে আছে অ'।
উম, কাব্য আছে গ্ৰন্থ কিবা কিবি। গীত নাম চব আছে।
তাৰ অবিহনে অসমৰ সাংস্কৃতিক এইবিলাক হেৰি কৰিব নাট্য ভাওনা এইবিলাককো।
উম, হয় হয় বহুত অৱদান আছে।
বহুত অ'
উম। উম, তুমি তেনে কিমান তাৰ বিষয়ে জানা, এনে।
মই ইমান মানে ইমান হেৰিকে নাজানো বাৰু তথাপি মানে অলপ জানো আৰু তাৰ থূল মূল এটা।
থূল মূল কোৱাচোন তাৰপিছত মই কিমান জানো কম তোমাক।
মানে শংকৰদেৱে মানে। অ' শংকৰ এনেকে মানে ঢুকালেতো। সিহঁতৰ লগত ডাঙৰ দীঘল হ'ল। অ' অ' য'ত তোমাৰ ক'ত আছিলে এইবোৰ পাহৰিছোঁ দে অলপ মানে বৰদোৱা নে আলি পুখুৰী নাই কি বুলি কয়।
অ' বৰদোৱা আলি পুখুৰীত হয়। মই সেনেকে পাইছিলোঁ আৰু।
কিবা কোন চনত জন্ম হৈছিলে, জন্মটো। মানে চৈধ্যশ পঞ্চাশ নেকি।
অ' বাৰে উম। এশ ঊনৈশ বছৰ জীয়াই আছিলেতো।
অ' এশ ঊনৈশ অ'।
কিমান ত আছিলে বাৰু।
অ, তেনেকুৱা সময়তে আছিলছিলে চাগে, মই পাহৰিছো। তে একেবাৰে, মুঠতে এ শ ঊনৈছ বছৰ জীয়াা আছিলে বুলি ম, জানো আৰু।
উম, উম, এ, মাধৱদেৱে, শংকৰদেৱে লিখা মানে এ কিবা কাইব কেইখনমান নাম কব নেকি।
অ,
এ ৰোগ অ, হয় হয়। হেৰি ৰুক্মণী হৰণ। অ, তেনেকে আছিলে ন ৰুক্মণী হৰণ।
অ, অ, হয় উম, উম,
উ, অমিত মন্থন নেকি আছিলে এখন।
অ, আছিলে আছিলে অ,
উম, তেনেকে আছিলে কিবা কিবি আৰু আছিলে নেকি, আৰু কি কি নাম আছিল? য তোমাৰ মনত আছে।
আৰু আছিলে কিবা হৰি হৰিচন্দ্ৰ উপ
অ, সেইখন ইম্পৰ্টেণ্ট হয় হৰিশ্চন্দ্ৰ উপ
আৰু বালি চলন ন কি বুলি ভনছিলে নেকি।
বালিচৰণ অ, বালিচৰণ অ কৈছিলো বালিচন। আজমিল উপাখ্যা ন আছিলে এখন।
অ, অ, আছিলে অ, এনেকে। অ, কেত্ৰ লাগিছিলে কিবা শংকৰদেৱ শংকৰদেৱা কিবা হেৰি লিখিছে নেকি, ত স এখন নাছিলে কিতাপ মানে মানে কি হ'ল জীৱন কীৰ্তিস্তম্ভ বুলি কয়, অ, মানে।
অ,
নামটো কি আছিলে বাৰু তাৰ।
কীৰ্তিস্তম্ভ।
অ, অ,
উম, যানো পায় কি আছিলে। মনত নপৰিছ চোন।
অ, অলপ মনত ললাইছে তাৰমানে কিবা এই ঘোষা নেকি। কীৰ্তন ঘোষা ন কি নাম ঘোষা কিবা সেনেকে আছে কীৰ্তন ঘোষা হব লাগে যে নেক মানে।
অ, অ, হয়, হয়, হয়।
নাম ঘোষা খন টো মানে নাম ঘোষা খন টো মাধৱদেৱে লিখিছিলে।
মাধৱদেৱ লিখিছিলা।
অলপ মান পাহৰিছো মানে বহুত দিন নাচোৱা।
এ, পাহৰিছো মই এতিয়া উম, তাৰ আৰু হেৰি আছে। আছিলে ন উম, অংকীয়া নাট আছিলে।
অ, অংকীয়া নাথ অ, আছিলে আছিলে অংকীয়া নাথ কিবা কিবা এইটো প প্ৰসাদ না নেক কি কালিয়া দৱন।
অ, অ, অ, কলিয়া দমন আছিলে পত্নীপ্ৰসাদ আছিলে অ,
অ, আৰু আছিলে এই পাৰিজা ধৰনো আছিল নেকি আম বিজ এইবিলাক।
ৰাম বিজয়, কেলিগোপালখন।
অ, কেেলিগোপাল অ, মনত পৰিছে।
উম, উম, উম, উম, আহিছে ন এতিয়া লাহেকে কৰ্মত আহিছা মানে।
অ, আহিছে।
কৰিছা লাহে, লাহে, ন।
অ, মনত পৰিৰি গৈছে মানে আ ৰিপিট হৈ গৈছে ৰিপিট মানে গৈছে ন বস্তটো।
অ, এইখিনি মনত থৈছিলো, দেই এটা সময়ত উ, পত্নীপ্ৰসাদ কলিয়া দমন ৰুক্মণী হৰণ প্ৰাইজাত হৰণ ৰাম বিজয় কেলিগোপাল বুলি হয় নাই।
উ।
গীত বৰগীত আছিলে নহয়।
অ, বৰগীত আছিলে অ, ভাটিমাহ বৰগীত। এইবিলাক আছে এ, শংকৰদেৱে মানে কিমান হেৰি লিখিছিলে সেইটো মানে বৰগীত মানে লিখিছিলে বুলি মানলে।
কিমান আছিলে দেই মোৰ মনত পা দেই কিমানখন আছিলে বাৰু।
এইটো মই ইমান পাহৰিছো মানে ইমান একজেক্টলি ক'ব নোৱাৰো তাৰমানে কিন্তু বাৰ, বাৰ কৰি নাই। ৰাখছিলে।
অ', অ', হয়, হয়। তাৰ বিষয়ে, বিষয়ে বিতংকে চাবলৈ গলে মানে আমি পঢ়িব লাগিব আকৌ।
অ, আহ, তাৰপিছত ইমানে সি বেছি কিবা বৰগীত বিলাক মানে কি ভাষা লিখিছে তাৰমানে মানে মে বগীত কাৰ ওপৰত লিখিছিলে, কাৰ ওপৰত লিখিছিলে বেছিভাগ।
তাৰ বৰগীত বিলাক ন। আহ। কাৰ ওপৰত আছিলে বাৰু মানে আহ, আহ।
কি হ'ল বস্তুটো মোৰো এ, কমাৰ্চত ল'ৰা ন মানে ইমান আছামিছৰান হেৰি ন ইংল, ইংলিছ লোৱা আছিলেতো।
অ, মই মান কিছু, কিছুমান কষ্টু জানি থব লাগে বাৰু। মই হেই পাহৰি গৈছো যে তেনেকুৱা কি বহুত ভালকৈ মই সিমান বিষয়ে মানে আগতে পঢ়া নাছিলোঁ মানে। কিন্তু তাৰপিছত পঢ়িব লাগিব আকৌ।
অ, পঢ়িব লাগিব কিবা এইটো। মই বেছি বিশেষকৈো এয়া কি কৃষ্ণৰ পদ বা বিষ্ণুৰ এনেকা কিবা পথে লিখিছিলে বেছিভাগ।
অ, তেনেকুৱাই আছে বাৰু তুমিলোক অলপমান ন, উ। হয়, হয়।
অ, কিবা জানা নেকি শংকৰদেৰ বিষয়ে মানে কিবা ৰামায়ণৰ কিবা অংশ লিখিছিলে নেকি বাৰু সি মানে কিবা, কিবা অনুবাদ কৰিলে বুলি গম পোৱা গ মানে পাইছিলো অলপ মানে পাহৰিছো মানে। মই
মই বহুত, বহুত। বেছি নাজানো তাৰ বিষয়ে একোৱেল সেইকাৰণে মই একেবাৰে মানে
উ, অ, আকৌ চাব লাগিব মনত পেলাই দিছো আগতীয়াকৈ মানে।
অ', অ', ঠিকেই, ঠিকেই, ঠিকে উ, উ, উ।
এতিয়া এতিয়াতো তাৰ তো প্ৰধান শিষ্য আছিলে ন মাধৱদেৱৰ মাধৱদেৱ তে সেই মাধৱদেৱৰ বিষয়ে কিবা এটা ক'ব নেকি মানে তাৰ সি কেনে ধৰণৰ মানে তাৰও মানে সিহতো অলপ মানে বগী ৰচনা কৰিছিল। কেইটা হ'ল?
অ, বৰগী ৰচনা কৰিছিলে সংস্কৃতত বেছিকে হেৰি কৰিছিলে নেকি ন।
অ, সটাল।
অ, সেইটো সময়ততো সংস্কৃতি আৰু ই, ইওতো বহুত মানে হেৰি বগীত লিখিছিলে। অ, কিমান বুলি তাৰ হেৰি কিমান আছিলে ওৱান নাইনটি ওৱান নে কিমান বৰগীত আছে। কেইটা এৰান তেনেকুৱা হ'ব তাৰমানে
উ, উম, তাৰ তেখেতৰ আছিলে নহয় এখন মানে এনেকুৱা কীৰ্তিস্তম্ভ কিতাপ। উ দে যেনেকে কীৰ্তন ঘোষা আছিলে ন অ তেনেকুৱা ধৰণৰ অ নাম ঘোষা ন অ এটো বহুত বহুত ইম্পৰ্টেণ্ট হয় মানে এই কিছুমান সৰু সুৰা একজামত আহি যায়
অ সেইখন একচুৱেলি নাম ঘোষা ঘোষা খন এনে হাজাৰী ঘোষা আহ ঘোষা ঘোষা বুলি কৈছিলে চাগে ওৱান থাউজেণ্ড মানে
হয় হয় হয় এহেজাৰ এহেজাৰ থকাৰ কাৰণে
উম উম উম উম সেইখনক হাজাৰী বুলি কয় হাজাৰী বুলি কোৱা আছিলে ন
উম উম হয়
সেইখন ইম্পৰ্টেন খালী
অ সংস্কৃততে লিখিছিলে ন এখন মানে হেৰিখন মানে বেছি হ সংস্কৃততে লিখিছিলে আৰু সংস্কি আৰু্ বজাৱলী ভাষা যিবিলাক মানে বৰগীত ৰচনা কৰিছিল ন সিহতে
উম উম উম উম উম উম
এই অলপ আজি অলপ মনত থাকিব মানে ৰিপিট কৰি দিলোঁ দ যে আজি
অ অলপ কে মনত থাকিব
কি হল মানুহ ব্যস্ততা হৈ যায় ন কামৰ কাম কৰিব লগা হয় এইবিলাক পাহৰি যোৱা হয় অলপ মানে কিছুমান চ চমু চমু সেই প্ৰশ্নবিলাকো মানে মানুহক প্ৰকীয়া সময়ত মানে থুপ খুৱাই দিয়ে পিত কৰা নহয় ন বস্তু
হয়
একদম হ ক হ হয় আজি ভুলতে ত মানে পাহৰিবি চ চব টান টান চাই থা চাই থাকোতে মানে এদিননে পাহৰি
অ হয় হয়
তোমাৰ অলপ মনত আছে হলে অলপ কিছুমান মনত পেলাই দিলে আজি মই
হ ভাল লাগিলে ভাল লাগিলে তুমি কিছুমান বস্তু কৈ দিছা ন সেনেকে ছাল অ
কেইজন পাহৰি গৈছিলো সচাকে মানে বহুত বহুত বহুত পাহৰি গৈছিলো তাৰমানে
উম উম উম উম
অলপ মনত পৰিলে আৰু কিতাপ চিতাপ মেলিবলৈতো বহুত দিনেই হ'ল নাই মেলা বুলিব লাগিব
উম আৰু সিহঁতি হেৰি শংকৰদেৱ আৰু মাধৱদেৱে একেলগতো মানে কিছুমান হেৰি কৰিছিলে নেকি বাৰু
অ সিহঁতি মানে অ কিছুমান আছে আছে অ সেইবিলাক
এইখন এখন কি নাম আছিলে ৰাম সৰস্বতী কিবা
অ আছিলে সিহঁতি একেলগতে উম উম
অ অ অ এনেকে আছে চাগে কিবা কিবি ন চ্ৰীধৰ কন্দলি নেকি বুলি আছিলে এখন
সিহঁতৰ মানে সমসাময়ী লেখক আছিলে। ৰাম এইজনযে ৰাম সৰস্বতী শ্ৰীধৰ কন্দলী ভট্টদেৱ এজন শুনিছিলো দে
অ অ হয় হয় হয়
এ ভট্টদেৱক কিবা বুলি কোৱা হয় অসমীয়া অসমীয়া হেৰিয়ত দে তাক তেখেতৰ কিবা পষ্ট মানে আছে
অ হয় হয় হয় হয় ভাড়া ভাড়া বুলি কোৱা হয়
সি তেখেতৰ এনেই কিবা জানা নেকি কিতাপ দুখন মানৰ কিবা নাম ক'ব নেকি বহুত ইম্পৰ্টেণ্ট হয়
তাৰ কিতাপ আছিলে ন দুখনমান
ক'ব নেকি সি সংষ্কিতে লিখিছিলে কিছু
অ অ অ অ অ এইটো হেৰি আছিলে নেকি তাৰ অ ভক্তি বিবেক কিবা সেনেকে আছিলে নেকি এখনমান অ কথা কথ গীতা উলিয়াইছে। ভক্তি ৰত্নাৱলীত নহয় জানো?
হয়। ভক্তি ৰত্নাৱলী খন বহুত ইম্পৰ্টেণ্ট হয় কিন্তু অ' এখন মানে অ'